হেল্ল' অ।
শুনি আছানে?
অ শুনি আছো কোৱা।
কি কৰিছা?
এই আছো এনেই, তুমি?
এয়া আছো এনে বাকী খবৰ ভাল।
ভাল অ। তোমালোকৰ ভাল?
উম আছো আৰু তোমালে ফোন কৰি মানে এটা বিশেষ কাৰণ লৈ।
অ কোৱাচোন।
তোমাৰ এতিয়া আমাৰ যিহেতু চচিয়েল মিডিয়া দিন। এতিয়া তোমাৰ চচিয়েল মিডিয়া কিছুমান ভাল গুণো আছে মই ভাবো কিছুমান বেয়াও আছে।
হয় হয় বেয়া ভাল দুইটাই গুণ আছে।
হয় প্ৰতিটো বস্তুৱে এটা দুটা চাইড থাকে তেনে তেনেকৈ চচিয়েল মিডিয়াৰ তেনেকুৱাই। হয়, যে তুমি কেনেধৰণৰ কোনবোৰ গুণ ভাল আৰু কোনবোৰ বেয়া বুলি ভাবা? আৰু এই বেয়া গুণসমূহ আমি কেনেদৰে ওলাব পাৰো।
ছচিয়েল মিডিয়াতো দুইটা গুণেই থাকে। ইয়াৰে আমি মানে ছচিয়েল মিডিয়াটো আমি ভাল ভাবে যদি ব্যৱহাৰ কৰো সেইটো এটা ভাল গুণেই ভাল ফলেই পাম তাৰ পৰা। আমি এতিয়া যদি কিবা পঢ়া বিষয় শিক্ষাৰ বিষয়ে যদি কিবা এটা ছচিয়েল মিডিয়াত ছচিয়েল মিডিয়াই এতিয়া ইনষ্টাগ্ৰাম ফেচবুক ইউটিউব চবেই পৰি যায় ছচিয়েল মিডিয়াত। তাত যদি আমি ইউটিউবত এতিয়া ভাল কিবা এটা শিক্ষাৰ বিষয়ে কিবা এটা বিচাৰিলে চব পাওঁ। আৰু বেয়া বেয়া বিচাৰিলেও চবেই পাম, কিন্তু আমি সেই বেয়া দিশটোলে নগৈ ভাল দিশ লাগে আমি এতিয়া পঢ়া বিষয়ে কিবা কিবি গুৰুত্বপূৰ্ণ খবৰ মানে ছচিয়েল মিডিয়াৰ পাই পাওঁ এতিয়া কিছুমানৰ কিতাপ পত্ৰ নাথাকিব পাৰে কিন্তু সিহঁতে ছচিয়েল মানে মোবাইলৰ জৰিয়তে ইউটিউব চাই হলেও মানে বহুত শিক্ষা আহৰণ কৰিব পাৰে নজনা কথা জানিব পাৰে আমি সেইটো মানে ছচিয়েল মিডিয়াটো বেয়া দি নিনি ভাল দিশতটো চালে মানে আমাৰ নিজৰ কাৰণেই ভাল হয় আজিকালি এ চব মানে ল'ৰা ছোৱালীয়ে এই ছচিয়েল মিডিয়াটো বহুত মানে বেয়া দিশলে মানে ঠেলি দিছেগে কিছুমানে ঘন্টাৰ ওপৰত ঘন্টা মানে ৰিলচ ইউটিউব
এতিয়া তোমাৰ যিটো এতিয়া ছচিয়েল মিডিয়া ইনষ্টা গ্ৰাম ফেচবুক টুইটাৰ এনেধৰণৰ কিছুমান মানে এই যিটো সেইকেইটা ইনষ্টাগ্ৰাম টুইটাৰো এনে ফেচবুকৰটো কমেই কিন্তু এই টেলিগ্ৰাম যিটো আমাৰ চচিয়েল মিডিয়া মানে যিটো এপ সেইটো এতিয়া। অবয়ৱহাৰ হৈছে বহুতে তোমাৰ কলা ধন ঘটিবলৈ সেই টেলিগ্ৰাম। এপটো ব্য্ৱহাৰ কৰিছে বহত সেই টেলিগ্ৰাম এপটো বা চাই। চাইবাৰ ক্ৰাইম হৈছে তোমাৰ।
হয়।
এতিয়া তোমাৰ চচিয়েল মিডিয়া হোৱাৰ পৰা। কিছু ক্ষেত্ৰত বহুত ভাল হৈছে বিভিন্ন ধৰণৰ খবৰ আদান প্ৰদানৰ কাৰণে ভাল হৈছে।
হয় হয়।
ইয়াত বেয়া হৈছে যে তোমাৰ। চচিয়েল মিডিয়াৰ দ্বাৰা যে এই যিখিনি ওঠৰৰ পৰা একৈশ বছৰৰ। ছাত্ৰ বা ছাত্ৰসকল বা যুৱক যুৱক যুৱতীসকল।
হয় হয়।
তেওঁলোকৰ বিভিন্ন ধৰণৰ তোমাৰ ধৰি লোৱা। বিভিন্ন ধৰণৰ মানে সময় অতিবাহিত আহিল ৰূপে ছচিয়েল মিডিয়াক লৈছে।
হয় হয়।
যদি চচিয়েল এতিয়া চচিয়েল মিডিয়া অহাৰ লগে লগে আমাৰ ধৰি লোৱা এতিয়া তোমাৰ। তাপৰ অভাৱ হৈ পৰিছে। চব যিহেতু ছচিয়েল মিডিয়াতে উপলব্ধ।
আমি মানে। চচিয়েল মিডিয়াতে চব চাব নালাগে আমি কিতাপৰ পৰাও শিক্ষা আহৰণ কৰিব লাগে। তেতিয়া মানে চচিয়েল মিডিয়াতো আমি। চাই থাকিলে পঢ়াৰ বিষয়ে চাম তাৰ মাজতে আমি বেলেগ দিশলৈও গুচি যাওঁ। ন।
এতিয়া মানে আজিকালি ল'ৰা ছোৱালী বিলাকে বহুত দেৰিলৈকে মোবাইল চাই চাই সিহঁত। হেহতৰ চকুৰ লগতে মগজুতটো মানে বেয়া কৰি দিছে। চ বেমাৰ আজাৰ হৈছে বহুত। মোবাইল চাই চাই কিছুমান টো। ছচিয়েল মিডিয়াৰ এডিক্টেডো হৈ গৈছে।
হয়।
সিহঁতি ছচিয়েল মিডিয়া নহলে জীয়াই থাকিব নোৱাৰে তেনেকুৱা হৈ গৈছে।
হয়। ইতি। তুমি ধৰি লোৱা এতিয়া কি এটা চচিয়েল মিডিয়া এপ আমি ব্য্ৱহাৰ কৰিব লাগে কিছু। কিছুমান পাৰ্মিন আৰু কিবা টেকনিকেলি কিবা কিবি আমাৰ চাবমিট কৰিব লাগে।
হয় হয়।
সেই সেই সময় আমি। সেই মানে তোমাৰ ধৰি লোৱা। এপটোত দি দিয়াৰ লগে লগে। আমি যি যিটো আমি মনে বিচাৰো সেইটো আমাৰ চকুত। পোৱা আগত উপলব্ধ হয়
হয় হয় এইটো মানে আমাৰ মনৰ কথাটো ছচিয়েল মিডিয়াই বুজি পাই যায় সেইটো মানে আমাৰ চব কথা মানে চচিয়েল মিডিয়াই মনত কি চলি আছে চব গম পাই যায় ইয়াৰ কিছুমান ভাল দিশো আছে এতিয়া ইউটিউবাৰ কনটেন্ট ক্ৰিয়েটাৰ বিলাকে তাৰ পৰা মানে পইচা ঘটি মেলি কিবা কনটেণ্ট বনাই পইচা ঘটি তাৰ পৰা সিহঁতি নিজৰ ঘৰৰ নিজৰ পৰিয়াল চলি আছে তাৰ পৰা সিহঁতে মানে নিজৰ মন পছন্দৰ বস্তু বিলাক লবলৈ মানে সক্ষম হৈছে
হেল্ল'অ হেল্ল'অ হেল্ল'অ হেল্ল'অ হেল্ল'অ